হেল্ল'
হেল্ল' শুনিছা
শুনিছো
উম
কৰিছা কি
উঠিলা মই এই তোমাৰ পথাৰ ফালে যাবলৈ ওলাইছো
কি ক
উম একো নাই এনেই চাবলৈ যাবলৈ ও লাইছো কিমান কি হৈছেগে
অ অ কিমান দূৰ আছিলে
অ তোমাৰ ইয়াৰ পা তিনি কিলোমিটাৰ মান হব
অহ
হো
অহ বুলি কৈছো।
অহ। আৰু কোৱা?
এ ছৰ্দি লাগি গল কলীয়াপা। হেল্ল'
অহ
কোৱা তুমি কোৱা?
হয় দেই। অহ, কি কমছ
কি?
ৰাতি ছবি লেকে অৱস্থা নাই হয় ফোন কৰিব য ত পা
অহ তুমি কি কৰিছা?
ভাল, মই কলোৱেচোন মই যাবৰ কাৰণে ওলাইছো অলপ
অহ।
উম
কি পঢ়াত বুলি সুধিলা?
পঢ়াত বহিলা নে কি সুধিছোঁ।
অ অ বহিলো, মই লিখি আছোঁ।
উম উম লিখা, ইমান বহুত কি? বিচনাত বহি।
অহ লিখি লব লাগিব হী
তপৰা বহুত বহুত এইটো খাম।
উম সেইটোত মই ধেই ধেই লিখিলো।
উম।
নাচবিন নাৰ্ছ পঢ়িব নে, সেইটো লিখিব পাইলবি
আৰু বহুত টান টান ।
উম গাহৰি উৎপাত। কিমান ফাৰচ্ লিখিব লাগে।
মই এতিয়া অনলাইন চাই বেগ থুপাই একেই একেই।
উম
নাই বে মই মানে প্রেম ছেম বহিগৈছোঁ। আহি লৈ গৈছে এক্সট্ৰা বোৰ। বুইছা
হেল্ল' মই আক ফোনত কথা পাতি পাতি লিখি থাকিব পাৰো।
উম
তেতিয়া মানে মোৰ সোনকালে হয়।
দিছিলো তাৰপিছত
অ খালোঁ
পকৰি মানে
হুও
হেৰি দিনাখন
তোমাৰ মাততো একদম অহা নাই তোমাৰ ফাটি ফাটি আহিছে।
এতিয়া
অ এতিয়া কোৱা কিবা কৰি আছিলা নেকি?
অ
এতিয়া আকৌ ধেৰ মাত আহি আছে তোমাৰ পিছ ফালৰ পৰা।
অ এই
উম।
এতিয়া
বৰ খৰ খৰাই আছে।
হেল্ল।
অ', তোমাৰ বোলো মানে চবৰ ইনফ্ৰম বেলেগ বেলেগ হেৰি থাকে পঢ়াৰ। কিছুমানে তোমাৰ একেবাৰে শান্তি জেগাত পঢ়ি ভাল পায়।
এই যেতিয়া যেতিয়া মানে মুখস্ত কৰা হয় ন
উম
তেতিয়া মো মোকো শান্তি জেগা লাগে হা। তেনে হুলস্থূল হৈ থাকিলে মোৰো মূখস্ত নহয় সে- ইকাৰণে মই যেতিয়া এতিয়া তেনেকুৱা ৰাতি পুৱা টাইম কনত মই পঢ়ি ভাল পাওঁ হা। কিন্তু যেতিয়া মই লিখি থকা হয় তেতিয়া মানে নহবা কাবাল ত মানে কাবালগত সোনকালে লিখি হয়।
অ কিছুমানে আকৌ তোমাৰ পঢ়া মুখস্থ কৰিবলৈ হলেও
উম
একদম বহুত গান লগাই পেলাই শব্দতহে পঢ়ি ভাল পায় কিছুমানে। তেতিয়া সিহঁতৰ মনত ৰখে।
আমাৰ লগ কেজনীমান আছে
অ
তাৰমানে সেইতি পৰীক্ষা টাইমত আমাৰ আকৌ খং উঠে হা কাৰণ আমিতো শুনি থাকিব নোৱাৰিব
অ সেইটো মানে চবৰে ধং বিলাক বেলেগ বেলেগ চবেই বেলেগ বেলেগ ধৰণে পঢ়িব পাৰে চবৰ মনত বেলেগ বেলেগ ধৰণে ৰখে
আৰু পুৰা চিঞৰি চিঞৰি গোটেই ৰুমটো
উম
কিন্তু আমিতো বিশ্বাস কৰো ন তাক তুমি ঘৰৰ পৰা ওলাই আহিছা নে কি
অ
গাড়ী মাত আহি আছে বহুত
অ অ এইমাত্ৰ গাড়ী এখন সন্মুখেদি পাৰ হৈ গৈছিলে আৰু কোৱা হেল্ল'
অ কোৱা
তাকে
উম বাকি বিয়া চিয়া বাৰু কি ভাবিছা বিয়া চিয়া কথা কি ভাবিছা
হেই কি এতিয়া বিয়াৰ কথা ভাবিবলৈ আছে বিয়ালে বহুত দিন আছে এতিয়াও
দাদুৱে কেতিয়া পাতিব
হম
দাদাই কেতিয়া পাতিব
দাদা মানে বাদ দিয়াচোন আমাৰ দাদাৰ ওপৰত দাদা আছে বা আছে সিহঁতে বিয়াৰ কথা এতিয়ালৈকে ভবাই নাই আমিতো আও তাৰ পিছতহে আমি
অ সেহঁতি চবে বিয়া পতা পিছত পা তিবা কিমান আৰু পাঁচ বছৰ
বেছি আছে পাঁচ বছৰ মানতকে তোমাৰ মোৰ ওপৰত এতিয়াও আৰু আ বা এজনী দাদা এটা আছে
উম দহ বছৰ মান পিছত পাতিবা
সেই তেতিয়ালৈতো আকৌ বুঢ়াই হৈ যাম
তেন্তে
তাৰ মাজতে পাতিব লাগিব আৰু মিলাই স সময় সুবিধা চাই
তেন্তে পাঁচ বছৰ সাত বছৰমান পিছত
উম পাঁচ ছ বছৰ মানৰ পিছত আৰু অহা বছৰ তাৰ পিছৰ বছৰ মানলৈ চাগে আমাৰ বা বিয়া হব সৰু বা
উ
তাৰপিছত দাদা তাৰপিছতহে মই
উম উম
আমাৰ বা তোমাৰ ডাঙৰ বা বাইচত বিয়া হৈছেহে চবতকে ডাঙৰ বা
অ মই দেখিছি নেকি ফটো
উম
দেখিছিলা চাগে
উম
হুম।
অকমান দে কবাত বাহিৰত পাতিছিলে মানা ন
অ' বেংগলৰত পাতিছিলে।
উম। মই বেংগলৰ বুলি ক'ব ধৰিছিলো এ
হুম।
তহেকৌ ভালকে নাজানো ন?
হম।
এই জেগা সেইকাৰণে অ' বাহিৰত বুলি কলে।
অঁ, ডেষ্টিনেশ্যন ৱেৰ্ডিং পাতিছিলে তাত।
ল'ৰাজন কৰ আছিলে?
লৰাজন তোমা ম আমাৰ এইফালৰে এ
এ নামটো পাহৰি গলো। মাজতে গৈছিলোঁ।
ওম।
ও এ তোমাৰ মংগলদৈ পিনে এনেকে যাব লাগে। ওৰাং উদ্যান। ওৰাঙৰ ফালে ওৰাঙৰ ফালে ওৰাঙৰ ওদালগুৰিৰ ফালে অঁ।
উ
তাৰপা তাৰমানে। কিন্তু আমাৰ ভিন্দৌ বাপেক ঘৰত মানে
উম।
হে, তোমাৰ থাকে হেৰিতে বেংগালৰুতে থাকে। অ, চাকৰি তাত আছিলে তাত অঁ, তাৰমানে তাতে থাকি ললে আও এনেই।
এতিয়া বা সঁতেও মুম্বাইতো ফ্লেট ল'লে তাৰ পা ইয়াতো ৰুম ললে।
উম বাংলৰত বাংগালৰত লোৱা নাই?
বাংগালোৰতো লৈছে ফ্লাইট।
উম উম।
তাকে এতিয়া বৰ্তাসঁত গৈছে এই দুদিনমানৰ আগতে।
অঁহ।
তো‌ সৰু বা হে চাগে যদি থাকে অসমত থাকিব।
অওহ
ভাইটি ভাইটিও চাগে সি বাহিৰলেকে যাবগৈ সি পঢ়া শুনা কমপ্লিট হোৱাৰ পিছত ও
অঁ, সিয়োত এতিয়াও বাহিৰতে পঢ়ি আছে ন অসমতো নায়েই
নাই সি হেইত থাকে তোমাৰ মেঘালয়।
অঁ।
নিহু নে কি যে, হে কলেজখন।
অঁ অঁ।
ইঞ্জিনিয়াৰিং কলেজ, তাত ইঞ্জিনিয়াৰিং কৰি আছে সি। হ'ব উলাবৈ এই কিদিনতে আৰু সি।
উম। সি কিমান ডাঙৰ অ?
সি মোতকে এবছৰ সৰু।
অঁ' বেছি সৰু নহয়।
বেছি সৰু নহয় সি মোতকে।
উম',
ৰ'বাচোন দেই, ফোন কৰি আছোঁ?
অ', অ'।